অ কি খবৰ। অ শুনিছো কি খবৰ। অ মোৰ ভালেই কি কৰি আছ। হয় দিয়া।
এ এনেই আছিলো দিয়ক আপুনি কি কৰিছে।
উম মই ৰন্ধা বঢ়া কৰি এতিয়া মানে বাটৰ পিনে অখন ওলাই আহিছো।
অ চাহপানী খালে।
খালো। ঘৰ পৰা উ তেল পিঠা কেইটামান বনাই দিছিল। সেই। আকৌ শুকান পিঠা কেইটামান দিছিল সেইকেইটাত। চাহ খালো আৰু কেইটামান তৈ দিচু হয় ৰাতিপুৱা খাম। আজি মানে মাছত মা ঘৰত গৈছিলো যে। গেছ আনিব গৈছিলো। গেছ আজিকালি এতিয়া গেছ পাবই।
অ গেছ পাবলেে টান। যিহে ব্লেকত বেচিলেও তিনি চাৰি হাজাৰ টকাত বেচে।
অ এতিয়া মানে, আমি মই মানে হেইত। কে আৰ চি কৰা নাছিলো যে সে আজি কৰি মানে লগত সেয়া নয়ন মানুহজনক কলো আমাৰ ইমান দূৰৰ পৰা ইমান অসুবিধা তিনি চাৰিশ টকা ভ়াড়া লাগে। এতিয়া বোলে আমাক আজিয়ে আজিয়ে আজিযে বুক কৰি দিয়া দিয়ক আজি। দিয়ে আমাক দি দিয়ক আৰু নহলে।
নতুনকে চোন কিবা নিয়ম ওলাইছে কিবা মবাইলত যে আগতীয়াকে ফোন কৰি মিঢ কল দিব লাগে অ' টি পি আহে।
অ টিপি আহে এতিয়া চকু চকু টিপ মাৰিব লাগে আধাৰ কাৰ্ড যে বনাইছিল সেই তেনেকুৱা নিচিনাকে মানে চকু টিপ মাৰিব লাগে সেয়া চকু টিপ মাৰিলো সেয়া তাৰপিছত হে বোলে উঠে তাৰপিছত লগে লগে বুক কৰি নিদিয়ে নহয় তাৰ পিছত মই কৈছো আপোনালোকে নোৱাৰা কাম একো চকুৱেই না আপোনালোক যিহেতু আপোনালোকৰ নোৱাৰা কাম একোৱ নাই আপুনি কৰি দিয়ক সেইটো কাৰণে মই কৈছো বোলো আজি আজি মোক কৰি দিবই লাগিব কিয় আমি বাৰে বাৰে ইমান দূ পাঁচশ টকা ধাৰ ভাল কৰি আহিছো এতিয়া এটা গেছতে যদি দুদিন তিনদিন আহিব লাগে তেতিয়াহ'লে আমি কেনেকে পাম তাৰ পিছত মা হঁতে আকৌ বুক কৰাই হৈ আছিল মাহঁতৰ গেছটোও আনিলো মাৰও আনিলো বহুত দিগদাৰ গে নহ'লে আল আহিলে চাহ তাহ বনাব খুজিব অসুবিধা বহুত দিগদাৰ
অসুবিধা তেনেকে হোৱা নাই এ মানে আমাৰ এইখিনিত মানে স্পীডটো পায় সেইটো কাৰণে স্পীডটো মানে আগীয়াকে আমাৰ কৈ থোৱা যায়
হয় নেকি আমাৰ আমাৰ আকৌ ইন্ধন যে বহুত দিগদাৰ ইন্ধন পোৱা। গলে সেই আগতে মানে আমি বহুত দিন ব্যৱহাৰ কৰা নাছিলো যে আগতে এহেজাৰ টকা দিলে আৰু য'তে পাই ত পাও যে সেইটো কাৰণে মানে বহীখন অ বহীখন খবই লোৱা নাছিলো এতিয়া বহী
অ আগতে এহেজাৰ টকাতে য'তেই হওক এইেইটো চিলিণ্ডাৰ পুৰনাটো দি ভৰাই আনিলেই হৈ গ'ল আজি কালিহে এতিয়া কাক বহি লা বহি খন‌লাগে কিবা লাগে
অ চবতে লাগে এতিয়া কি কৰিম উপায় নাই
সেইটো এ বাহিৰৰ দেশত যুদ্ধ হৈ আছে যে সেইটো কাৰনে অসুবিধা হৈছে বাহিৰৰ দেশত যি যুদ্ধ হৈ আছে আৰু এয়ালৈ এতিয়া তেলো আহিব পৰা নাই সেইকাৰণেতো মোদীয়েটো কৈয়ে আছে মোদীয়েতো সেইটো কাৰণে কৈ আছে গাড়ী মটৰ বেছি চলাব মানা কৰিছে
অ আগৰ দিন আহিব এতিয়া নহয় আগৰ দিন আহিব এতিয়া চাইকেল চলোৱা দিন আহিব এতিয়া এতিয়া তুমি পঢ়ি আছা তুমি এতিয়া কি পঢ়ি আছা নেকি
ইবা গেজুয়েচন কমপ্লিট কৰিলো
হয় নেকি ৰন্ধা বৰা শিকিছা নে নাই
হে শিকিছা মানে তেনেকে ইমান নাজানো আৰু মই আচলতে বিয়াও হলো মোক বিয়া দিলে ঘৰৰ পৰা হয় অ অ এ মই মানে যেতিয়া গ্ৰেজুৱেচন কমপ্লিট কৰিলো তাৰ পাছতে মানে ঘৰৰ পৰা ল'ৰা ছালে আৰু বিয়া দিলে যোৱা বছৰে এবছৰে হ'ল মোৰ বিয়া যোৱা
অ ৰন্ধা বহা নহলে পাৰা
পাৰু মানে তেনেকে শাহু মায়ে বনাই আৰু বেছিভাগ।
হয় নেকি? এতিয়া ল'ৰা-ছোৱালী ল'ৰা-ছোৱালী হৈ
নাই। নাই এবছৰ হৈছেহে বিয়াৰ, এতিয়া নাই ভবা বাৰু।
এ এতিয়া ভাবিব নালাগে দিয়া, অকমান ফুৰি লোৱা, ফুৰি-চাকি লোৱা। তেতিয়া হলে একদম বন্দিশালত পৰি বা আমি এতিয়া এ ক'তো যাব নোৱাৰো
অ', এই শাহু মা গাভৰু হৈয়ে আছে, মোৰ মাওঁ গাভৰু হৈ আছে। সেইকাৰণে কৈছে আৰু এতিয়া বনাই-বনাই খোৱাইছো ছোৱালীৰ তুলিবি, কেইদিনমান ঘূৰি ল' বুলিয়ে কৈছে যেনিবা। শাহু মায়ো।
হয় নেকি? অ' এনোক, এনো কোৱা শাহু মা ক'ত পাবা আৰু?
নাই মোৰ তোমাৰ একে বহুত ভাল দেই, আজিৰ দিনতো থাকে ন? কিমান বেয়া মা মানুহে থাকে ন? মোৰ ল'ৰাক আহি কিবা কৰিলি কয়। সেইটোৱে আৰু দুই গৰাকী ভাল হ'লেহে ভাল হ'ব। অ' এজন বেয়া হলে টো ইজনো বেয়া হৈ যায় ন?
অ' ইজনো বেয়া হৈ যাব, তে সদায় তাই বেয়া টোকে তেতিয়াহে ভাল হব সেইটো পিছে
এখন তালটো অকলে নবজে হয়?
হয় হয়।
সেইটোয়ে, তেখেতো ভাল লেই আৰু মইনো মোৰ নিজৰ গুণ কি কম হয়? আজি এতিয়া বনোৱা নাই, আমাৰ মানে এতিয়া, বনোৱা নায়ে এতিয়া বৰ্তমান মই মাৰ ঘৰত হে আছোহি মানে। গৰমটো যিহে পৰিছে শাহু মায়ে নিজ -জে গৈছে, মানে ইয়াত এ চি লগোৱা হৈ আছে। তাত মানে এচি টো বৰ্তমান লোৱা নাই,। নাই সেইটো কাৰণে শাহু মাক,। কৈছে ইয়াত থাকিলে গৰম লাগিব বোলে মা ঘৰলৈকে যোৱা'। সেনেকে কলে মোক সেইকাৰণে ইয়াতে আছোহি মই অ-ও
মই এতিয়া বনাই থৈ আহিলো'। সোনকালে বনালো মানে আজি হে গেছ জানিব গ'লো যে ইমান দুবা তিনিবা একদম আঁঠুৰ বিষ অ ককালৰ বিষ হয় বল'। এতিয়া মানে হেৰি কৰিছ এতিয়া কাৰণে সোনকালে বনাই লৈছো'। বনাই লৈ লাগে দেৰিকে খাম সেইটোৱে এতিয়া বনাই ল বনাই কৰি থৈ দিছো আও গৰমৰ দিন ইমান গৰমে গৰমে খাব পৰা নাযায় নহয় লৰা ছোৱালীৰ তিনিজনী ছোৱালী ল'ৰা নাই'। এজনী এম এ পাছ কৰিলে আৰু এজনী ডিগ্ৰী কমপ্লিট কৰিলা'। কৰি ল এতিয়া মানে কম পা,। থকা কোম্পানী'। কাম কৰি আছে এতিয়া সৌজনী আকৌ সৌৰুজনী আকৌ মহাবিদ্যালয়ত,। পঢ়ি আছে ব'। সি অ, অঁ। ছেকেম চেম পৰীক্ষা দি আছে বি এছ চি,।
অঁ হওঁক দিয়ক ভালে কুশলে পাছ কৰক আমাৰো যেনিবা ইয়াত মোৰ বা দুজনী আছে ভাইটি এটা সেইটোৱে আৰু আজিকালি যিহে দিন গো,। এতি আৰু'।
অঁ পঢ়া শুনা নহলে আজিকালিৰ দিনত কাম নাই'।
হয়,।
সেইটো কাৰণে পঢ়াইছো,। ছোৱালী মানুহ হলে বুলিয়ে'। আগৰ দিন নাই নহয় ছোৱালী মানুহৰ নপঢ়াব নালাগে অঁ আমাৰ আকৌ অঁ আমাৰ ছোৱালী কেইজনীয়ে কৈছে নাই এতিয়া আমাক দেউতাই ইমান কষ্ট কৰি এতিয়া পঢ়া শুনা কৰাই ললে এতিয়া আমি তাৰমানে পঢ়া শুনা কৰা এ আমি এতিয়া ঘৰ- দুৱাৰ বনাব পৰা নাই।
সেইটোৱে ছোৱালী কেইজনীয়ে পঢ়ি কৰি অঁ ভালকে পঢ়িছে যদি, তেখেতলোকে কাম বন কৰি ঘৰ দুৱাৰ বনাই দিব আৰু।
একঠা মাটি কিনিছোঁ তাতে মানে কিবা হেৰি বিল্ডিঙৰ পোচ পুতিছো আৰু এইব চব পোষ্টকেইটা পুতি থৈ দিছোঁ তেতিয়া অহা বছৰ বনাম সিহঁতৰ বিয়া বাৰু এতিয়া চিন্তা কৰা নাই ঘৰটো বনাই লওঁ তাৰপিছতহে বিয়া বাৰু চিন্তা কৰিম আৰু।
অ সেইটোৱে কিছুমানতো কিছুমান ল'ৰা ছোৱালী কেনেকুৱা থাকে, যে বুলিব পঢ়ালি-কৰালি হৈ গ'ল আৰু। তেতিয়া নাচাওঁ। আপোনাৰ ছোৱালী কেইজনীয়ে যে চাইছে সেইটোৱে বহুত।
অ ৰেই, এতিয়া ৰাম কিমান কাপোৰত। কানিয়ে এতিয়া কালি আকৌ মই, অনলাইন কৰিছোঁ চুলি শুক শুকুৱা আকৌ, মাচল শুকুৱা হেৰি, কিবা মিচিন এটা দিছে আনি চলাবও বুজি নাপাওঁ নহয়, মোৰ চুলি সোপা মানে বেছি বেছি সেইটো কাৰণে, অ চুলি খিনি, এ গোন্ধ ওলাই যায়। বোলোঁ সদায় সোপা বাট মিলি থাক এই মই হেৰোৱা, সেইদিনাখন ক'লোঁ যে অ এতিয়া অনলাইন কৰি দিছে। হাৰেৱা চুলি শুক খোৱা আমি
অঁ সেয়া যায় আৰু অঁ
নাজানোৱে আমি ধ্বনিবোৰ স্পষ্ট নহয়।
হা, এ হেৰি কৰিব ব'ত এনেকে। প্লাগ, বোৰ্ড বিলাকতে।
হয় নেকি ৱাৰ হেৰি এডাল আছে ৱাৰ ৱাৰ এডাল আছে সেইডাল কি বৰ্ডত সোমাই দিব লাগিব
অ বৰ্ডত দিব আৰু চুইচটো দিব দিয়ে নেকি অকণমান এটা শব্দ কৰিব পূৰা ভাইব্ৰেচন কৰাৰ নিচিনা শব্দ এটা কৰিব পূৰা বত বতাহ এটা ওলাব বতাহটো আপুনি চুুলিত লগাই লগাই দিব আৰু ইমান ওচৰৰ পৰা নিদিব ষ্টেট কৰা নিচিনা দূৰৰ পৰা এনেকে বতাহটো অঁ এইবিলাক হাতত লোৱা যে ফেন বিলাক সৰু সৰু দুশ তিনিশ টকাত যে পায় আজি এই যে সৰু সৰু ফেন বিলাক হেনেকুৱা ধৰণৰ আৰু ইয়াত মানে গৰম গৰম বতাহটো আহিব আপোনাৰ চুলিও শুকুৱাবলৈ বুজি পাইছে
অঁ গম নাপাওঁ নহয় এতিয়া আকৌ হেৰি ফৰক দুটাও দি এ এ দীঘল দীঘল ফ্ৰকযে হেৰি নাই মই আকৌ হেৰি নাইটি বিলাকহে পিন্ধি ভাল পাওঁ কৈছে সেয়া এতিয়া সেয়া পিন্ধি থাক আছে নেকি মানহক এতিয়া অকমান ষ্টেণ্ডাৰ হ'ব শিকিবি শিকিবাচোন সেনেকে কৈছে মানে মই মানে আমাৰ ওচৰৰ স্কুলখন খনতে ৰান্ধনী কৰো যে
অ
কৈছে সেৱা পিন্ধি পিন্ধি যাবা যাবা ষ্টাইল কৰিবা অকমান সদায় এনেকে থাকে নে
অ হওক দিয়ক ভালেই ভাবিছা আপোনাৰ ছোৱালী আপোনাৰ আপোনাৰ কথা
উম এতিয়া বিয়া বাৰু থও এতিয়া চিন্তা কৰা নাই এতিয়া ঘৰ দুৱাৰ বনাইহে বিয়া বাৰু চিন্তা কৰিব আৰু চবে কয় দিব হল গোটেই গেজনীয়ে দিব হলয়া দিব লাগে দে বোলো ছোৱালীয়ে বিয়া নহয় যদি আমিনো কি কৰিম হ
সেইটোয়ে এতিয়া ছোৱালীটো এতিয়া উ যু যৱস্তী পঠিয়াব ও নোৱাৰি
আজিকালি আজিকালি চৌ খুধি চৌ খুধি চাউল বহুৱ দিল এতিয়া আমাক আমাক মা দেউতাহঁতে যেনেকে দিছে সেনেকে ে আহিব এ এতিয়া এতিয়া আমাৰ ছোৱালীহঁতক আকৌ সেনেকে দিব নোৱাৰিম নহয় এতিয়া কৈছে ঘৰত দৰ বনাই লওঁ ঘদা নবনোৱাকে বিয়া হলে য়া হ'ব বোলে অ বাটকে ঘৰত একো নাই এতিয়া এটা সি ফুতনি কৰিছে অমুক তমুক মোক কৈছে এইবিলাক লোকৰ কথা
নহয় কি জানে খুুৰী আজিকালি কেনেকুৱা দিন আজিকালি মানে ল'ৰাজনে মানে শুনাবলৈ সুবিধাটো পাই যায় বাপেৰ ঘৰতনো কি আছে ইয়াত যে বিচাৰিছ সেনেকে কয় সেইটো কাৰণে বাপেকৰ ঘৰখন যদি বনাই কৰি ল'ব বিচাৰিছা আপোনাৰ ছোৱালীয়ে ভালে ভাবিছে দিয়ক
অ ভালে সেইটো কাৰণে আমি জোৰ কৰা নাই
চব লৰা তেনেকুৱা নহয় কিন্তু কিছুমান তাতে থাকে ন তাৰে মাজত কয় যে বস্তাত কেইটামান গেলা আলু থাকে বুলি, সেনেকুৱা ধৰণৰে আৰু।
অ ঠিকেই, ঠিকেই কৈছা।
ঘৰ দুৱাৰ বনাই লওক আৰু, আপোনালোকেও শান্তি থাকিব পাৰিব ন, আপোনালোকৰ ছোৱালীয়ে বনাই দিছে বুলিয়ে।
অ হয় বাৰু।
সেইটোৱে।
এতিয়া বা হেৰি বাহানা। এতিয়া হব দিয়ক।
অ, হ'ব দিয়ক। উম, হ'ব দিয়ক।